হেল্ল' হেল্ল'!
হেল্ল'
অ কি কৰিছ?
আছো এনেই শুই, তই?
ময়ো এনে আছো। ব্যস্ত আছা নেকি?
নাই, নাই, ক দছ নাই।
উম! বাকী ভাত-পানী খালি?
অ খালো, খালো অলপ আগত। তই খালি?
উম! খালো খালো মইয়ো খালো। বাকী এনে এতিয়াতো ঘৰতে?
অ ঘৰতে, ঘৰতে, আজি অলপ এনে ওলাই গৈছিলো বজাৰ। বজাৰ, এতিয়া আছো আৰু ৰ!
উম! বজাৰতে কি কি কিনিলি?
হেল্ল'
অ, ক
অ ঘৰলৈ যিমান প্ৰয়োজনীয় বস্তু আনিলো। তাৰ পিছত অ,
হেল্ল! শুনিছনে?
অ, শুনিছোঁ।
ঘৰৰ কিছুমান প্ৰয়োজনীয় বস্তু আনিলো, তাৰপিছত লগতে এখন গামোছাও কিনিলো, তেনেকে সৰু-সুৰা বজাৰো কৰিলো।
বাপৰে, আজিকালি কিন্তু ধুনীয়া ধুনীয়া গামোচা ওলাইছে। কৰ পৰা কিনিলি?
এ এখন হস্ত তাঁতৰ দোকানৰ পৰা মানে ইমানেই ধুনীয়া ধুনীয়া গা মানে গামোচা আছিল। তাত দোকানদাৰে মানে কৈছিলে যে- এইখন গাঁৱৰ শিপিনীয়ে নিজৰ হাতেৰে বৈছে। মানে শুনি আৰু ভাল লাগিল! ত' মই বোলো এখন লৈয়ে যাওঁ ইমানেই ধুনীয়া মানে ধুনীয়াকে বৈছিল তেওঁ।
উম, বহুতেই বেছি ধুনীয়া দে আজিকালি মানে গামোচাবোৰ। মানে ক'বলে গ'লে হাতেৰেই বোৱা গামোচাৰ কথা একেবাৰেই বেলেগ। কেৱল মানে দেখাতেই নহয়, তাৰ লগত মানুহে যিখিনি পৰিশ্ৰম কৰে মানে শিপিনীসকলে যিখিনি পৰিশ্ৰম কৰে, আৰু যিখিনি মৰম সিহঁতে থৈছে ন মানে যিখিনি মৰম আছে, সেই গামোচা কেইখনত মানে সেইটো বুজাবলে বহুতেই বেছি টান। এতিয়া চা হা আজিকালি বহু গামোচা এনেকুৱা আছে তো মেচিনতে বনাই! কিন্তু এতিয়া কমিয়ে গৈছে। মানে শিপিনীসকলে বনোৱা গামোচা, এতিয়া গামোচাটো মানে শিপিনীসকলে যিখিনি বনাই মূল্যতো বহুত বেছি যিহেতুকে কষ্টও কৰে। হয় নে নাই?
হেল্ল'